অঁ কি কৰি আছা?
এই ৰাতিপুৱাৰ
এই ঘৰ বিলাক চাফা কৰি আছো চাফা কৰি এতিয়া চাহ খাবা ওলাইছো।
অ। ভালে এই ৰাতিপুৱাৰ সময়খিনিয়ে নিমিলে মানুহৰ।
অ।
দৌৰা- দৌৰি চব কাম কৰব লাগে। অহ, বাকী তোমাৰ আৰু বেলেগ- বেলেগ হোৱা নাই নেকি?
বেলেগ কাম হৈছে এ' এক জোগাত ফু পোৱা যাম বুলি ভাবিছো।
অহ, ক'ত যাবা?
এই মন্দিৰ
অ ঠিকে আছে, মন্দিৰত গ'লে ভাল।
এই দুই দিনত নাযাওঁ, এই দুইদিন নাযাওঁ। ধৰ, আৰ এসপ্তাহ পাছত যাম।
অ গলে টাইমটো কৈ দিবা আৰু দিন অ দিন ত' কথা কৈ দিবা। ঠিকে আছে, নদী যাব লাগে। দৌল -গোবিন্দ মন্দিৰ এই বহুত দিন আগতে দেখিছিলো এতিয়া যোৱা নাই যাবৰ ইচ্ছা যায় যে ক'লে যাম আৰু একেলগে গলে ভাল লাগিব।
অ, এই ব্ৰহ্মপুত্ৰ মানে হে জাহাজ বা অ, এই নাও ভুতভুতি এইবিলাকত যাব লাগে। তাকে ধুনীয়া লাগে মন্দিৰটো। আমি বহুত দিন আগতে গৈছিলো।
অহ
মেলা হয় নহয়। কৃষ্ণ জন্মঅষ্টমীত নেকি কলৰ কল ঠক-ঠক কৰি দিয়ে যি।
অঁ অঁ অঁ।
কলৰ মেলা হয় তানে যোনে যিমান খাব পাৰ ইচ্ছা আৰু।
অঁ ঠিক আছে সেনেকুৱা দেখা অঁ দেখা কোৱা।
হোলীটোতো ভাল হয়।
অ হলিত' অ হলীত' ভাল হয়, অ। চাব যাম দিয়া -যাম দিয়া- যাম দিয়া চাব।
আমি দুইব দুবাৰামান গ'লো আৰু তাত হেৰি খীৰ জহা চউাল চেনি এনেকৈ লৈ গ'লে মানে পায়স নিব দিয়ে আৰু বনাই কিনে তাৰ পৰা নিদি- নিদিলেও দিয়ে। কিন্তু আৰু নিজে আৰু নিলে ভাল আৰু।
অহ
নিজৰ ফালৰ পৰা।
দেখি পোৱা নাই কিন্তু অ-অ-অ না আহি পোৱা নাই এইটো হোলীতো নাই হোলীৰটোহে দেখিলো কিন্তু এইটো কৃষ্ণৰ জন্মাষ্টমী সিটো দেখি পোৱা নাই যাম দিয়া।
অহ - অহ - অহ - অহ তাৰে ওচৰতে আৰু দীৰ্ঘচৰী মন্দিৰ আছে, অলপমান গলে পায় দীৰ্ঘেশ্বৰী মন্দিৰ।
অ। ভালে বচন অ, অ, অ।
এই দুৰ্গা মাৰ, আমি আগতে মানে এই স্কুলত পঢ়ি থাকোতেৰ লগত ম নিজৰ পৰা আমাৰ আপি হেৰিত যায় বনভোজ খাবৰ কাৰণে যায়।
অ
অঁ তে তেতিয়া গৈছিলোঁ।
বন ভোজ, বন ভোজ খাব গলেটো আৰু ভালে লাগে।
অঁ।
তেতিয়া গৈছিলোঁ তেতিয়া বহুত বছৰ হ'ল তেতিয়া আমি স্কুলত পঢ়ি থাকোতে-
অঁ।
এতিয়া কি মানে এতিয়া আৰু বহুত সলনি হৈছিল। তেতিয়াও ভাল লাগিছিল আমি তাৰে ওচৰত দীৰ্ঘেশ্বৰী মন্দিৰৰ ওচৰত আমি বনভোজ খাইছিলো। ইমান ধুনীয়া নিজ ধৰা তাৰপিছত আৰু যোৱাই নাই।
অহ যাম দিয়া নহলে অ। উম, অকল সেয়াই নহয় উমা উমানন্দ মন্দিৰত ত গ'লে ভাল লাগে ব্ৰহ্মপুত্ৰৰ মাজত যে আছে। সেইটো মন্দিৰত গ'লেও ভাল লাগে তাত গলে মহাদেৱ -পাৰ্বতীৰ তাৰ মানে মিলন হৈছ- ইয়েল মানে সেনেকুৱা আৰু তাত গলেও ভাল লাগে। জাবানা সেইটো মন্দিৰত অ'?
অ, যাম। মই সেইটোতো দেখই নাই। সেইটো মন্দিৰত বোলে নহয় আচল মতে সেইটো মন্দিৰত বোলে দৰ্শন কৰিহে কামাখ্যা দৰ্শন হব লাগে। এই কালি এটা পূজাৰী কোৱা শুনিছোঁ।
অ সেইটোত সেইটোত আগতে দৰ্শন হব লাগিব।
অ সেইটো দৰ্শন হব লাগে।
অ, তাৰ পিছতে কামেকা।
অঁ তাৰ পিছত কামাখ্যা
সেনেকুৱা
তাৰে না তাৰে অ। অ-অ দৰ্শন মানে তাতে মানে পা হেৰি আৰু আগত প্ৰথমতে চান্দু ঘাটত বোলে হেৰি কৰিব লাগে গা ধুই আহিব লাগে। তাৰপিছত উমানন্দ, তাৰপিছত কামাখ্যা এইবিলাক লিং আছে ইয়াৰ মানে।
অ তাৰ পিছতে মানে পুণ্য -পুণ্যৰ স্থল আৰু সেইবিলাখান। গ'লে ভাল আৰু শৰীৰৰ কাৰণে। আমিতো সেইবিলাখনত পাণ্ডুৰ ঘাটতো আমি যাই পোৱা নাই। যাব লাগে বা লগত লগত মানে উ ল'ৰা থাকিব লাগিব বা হাজবেণ্ড বিলাসন থাকিব লাগিব সেনেকুৱা আৰু মতা মানুহ থাকিব লাগিব। পুৰুষ বিলাখান নহলে মাইকী মানুহ অকলে যোৱা সম্ভৱ নহয়- নহয়। সেইটোৰ কাৰণত অ পুৰুষকো কেতিয়াবা ল'ব লাগিব আৰু নিজৰ নিজৰ হাজবেণ্ড বিলাখানক
অ, অ লাগিব। আজিকালি অকলে যাব নোৱাৰি।
থবা যাব নোৱাৰে না। এইটো কাৰণত ভালেই। এই খন ঠাই ঘূৰব লাগে। অকল সেয়াই নহয় এনেকুৱা মন্দিৰ বহ বহুতে আছে ছা -
পাণ্ডু ঘা পাণ্ডু ঘাট ত আমি গৈছিলো পূজা ভাচনি যেতিয়া হয় তেতিয়া আমি গৈছিলো। পূজা ভাচনি চাব কাৰণে। এয়া বহুত বছৰ হ'ল এতিয়াতো যা নাযায় আৰ। ইমান ভিৰ হয় আৰু গণ্ডগোল লাগে।
অ।
পাণ্ডু হাতত পাণ্ডু হাততো মানে পাণ্ডুত তো আৰু মন্দিৰ আছে পাণ নথ মন্দিৰ বুলি কয়। ইমান ধুনীয়া চিনাৰী।
তুমি তামানে
দেখিছো অ দেখিছো আগতে তাৰমানে। আমাৰ মাহঁতে নামদ দল আছিল নহয়।
অ অ অ
নামৰ দল থাকোঁতে তাৰমানে আহাৰৰ মাহত মানে পাঁচটা মন্দিৰত সিয়াঁতে ভ হেৰি কৰে। গপাল ভক দিয়ে ইফালে লংকেশ্বৰ পাননাথ, আমাৰ নামঘৰ আৰু গণেশ মন্দিৰ তেনেকৈ সেই পাঁচটা হেৰিত। মানে সেই নাম ধৰে আৰু তেতিয়া আমি সৰুতে মাহঁতে আমাক লগত লৈ লৈ যায়। এ মায়া এনেকে লগত লৈ গৈছিল পামনাাথ মন্দিৰত।
অহ অ অ। তাৰমানে অম্বুবাচীৰ অম্বুবাচীৰ পিছত তাৰমানানে। পাঁচটা মান মন্দিৰ দৰ্শন হব লাগে আৰু এনে মানে সেইটো। আগৰ পৰাই ৰীতি ৰিবাজ চলি আহিছে আৰু কিন্তু নোৱাৰিলে এ নোৱাৰিলে তাৰমানে এট- টা হ'লেও দৰ্শন হ'ব লাগে আৰু অম্বুবাচী মা কামাখ্যাৰ হেৰি পিছৰ পৰা এটা হ'লেও কৰিব লাগে পাৰা। বিলাকখানে কৰে পাঁচ ছয়টা যিমান পাৰে কৰে আৰু কিন্তু নোৱাৰিলে আৰু এটাহ হ'লেও কৰি দ লাগে আৰু মাৰ আশীৰ্বাদ বিচাৰি যাব লাগে।
অ পাৰিবা, অসমত কিমান মন্দিৰ আছে। পাঁচটা বহুত হৈ যায়। দূৰত যাব নহলে ওচৰতোটো যাব পাৰিল। অ এতিয়া গোচলত আছে যে মান। যে সেইটোতো ওচৰতে সেইটো মন্দিৰটোও দেখা নাই। এইটোতো দুৰ্গাৰে মন্দিৰ না। একেই বৈষ্ণৱ মন্দিৰ বুলি কয়।
অ।
মন্দিৰৰ। ওচৰৰ মন্দিৰ দেখা নাই কিন্তু দূৰৰ মন্দিৰ চাই চাই আহি আছো।
কথাই ওচৰতে তাৰমানে মানুহে ইণ্টাৰেষ্ট নিদিয়ে, মনোযোগ নিদিয়ে, দূৰ ৰ বিল খানক যায়। ভাল লাগে। অ-অ-অ, অ।
তাতে ৰিচকা বা খোজ কাঢ়ি গলেও হয়। অলপ পাহাৰৰ চাইডে অলপ যাব লাগব।
অ-অ-অ। এনে আৰু এনেকে সেইবিলাক ৰ মন্দিৰ দেখা নাই। কাৰণ সেইটো চাইড যোৱা নহয় না।
এইটো চাইডো যাব পাৰিল। সেইফালে বৰগাঁও হৈও আহিব পাৰিলে সেইফালে বৰগাঁৱৰ মানুহে সেইফালে আহে। এইফালে হৈ যাব পাৰিল।
চিনাকি মানুহৰ লগত গৈ ভাল লাগে। আমি আৰু বিচাৰি থাকি থাকিব লাগব যুনে গৈছে। অ এয়া কেতিয়াবা যাম দিয়া লগ লাগি এনেকে। এজনী দুইজনী নহয় আৰু যাম আৰু কেইবাজনী। লাগে, লাগে। লগ লাগি গ'লে বেছি অ বেছি বেছি লগৰ লগৰীয়া হলে ভাল লাগে। অকলৰীয়াকে যাই ভাল নালগে বা অলপমান নিজৰো হেৰি লাগে মনটোত সংকোচ লাগে। ভ ভয় ভয় ভাব লাগে। কোনো নকৰক নকৰিলেও ভয় ভয় ভাৱ লাগে। বেছি লগত লগৰীয়া হলে তাৰ মানে এটা সাহস থাকে। সেইটোৱে। অ সেইটোৱে আৰু। বাকী আৰু কোনোবাক লগ ধৰিছেনে নাই?
লগ বিচাৰি তাৰমানে কি ন আজিৰ দিনত অকলে চলাৰ কাৰণে চেষ্টা কৰব লাগে। এতিয়া লগ আজি, আছে কালি নাই। যিমানে অকলে থাক কিব সিমানে সাহসী হৈ আইব।
নহয়। কেতিয়াবা তাৰমানে নিজৰ ঘৰখনত অকলেতো থাকিবই লাগব। নিজৰ ঘৰখনত। অকলে কেতিয়াবা থকা যাব। কিন্তু দূৰ-দূৰণিত ফুৰিব গলে অকলে যাব নোৱাৰি। কাৰণ আজিকালি দিন গাল গিলাখখন বেয়া না।
আজিৰ দিনত ধৰ আজি ইমান আগবাঢ়িছে আজিকালি। তিৰতা হওক, ছোৱালী হওক মানে অকলে অকলে যায়, যায়।
অকলে অকলে যায় সেইটো সঁচা। মানে দিনকাল আগবাঢ়ি স্মাৰ্ট যুগ হৈছে, সেইটোও সঁচা। কিন্তু কেতিয়াবা নকৰক ভগৱানে নকৰক কিছুমান ক্ষেত্ৰত অকলে গ'লে তাৰ মানে অঘটনে ঘটে। কোনে তাক সহায় কৰ বিপদ সেইটোৰ কাৰণত বেলেগ একো নাই। আজিকালি সাহসটো মেইন মানে, মানুহৰ দৰকাৰ। কিন্তু কেতিয়াবা লগো লাগে। লগত গৰীয়া সমনীয়াও লাগে কাৰণ বিপদত তাৰমানে কেতিয়াবা লগৰীয়াটোৱেও তাৰমানে সহায় কৰিব পাৰে। যে কাৰোবাক কাৰো তাৰ মানে যে এইজন মানুহত পৰিছে আহকচোন মোক সহায় কৰি মানুহজনক অলপমান মানে বচাব চেষ্টা কৰি সেইটো কাৰণ বেলেগ একো নাই।
অ সেইটো কাৰণে লাগে আহ সঁচা।
অ স কাৰণটো সেইটো কি কিন্তু সাহসটো সকলোৰেো আছে। অ সাহসো সকলোৰো আছে কিন্তু এ ভয় বোলা বস্তুটো সেই কাৰণটো কোনোবাই কিবা অঘটন কৰিলে মানে কোনোবাক সহায়কাৰি মাতিব পাৰি সেইয়াই আৰু বেলেগ একো নাই।
কাল বেয়া হৈছে না, দিন কাল বহুত বেয়া হৈ গৈছে।
কাক কি কেতিয়া কয় কোনো ধান ঠিকনা নাই সেইটোয়ে আৰু।
অ আপোনালোকৰ কঠলৰ গছ আছে নহয়।
আহ কঠালৰ গছ আছে। কঁঠাল এ নলগা নহয় অলপ চলপ লাগিছে। ধ আছে এ কিন্তু আৰু আমঠিত কঁঠাল পাৰি থোৱা আছেই কিন্তু এতিয়ালৈ পকা নাই। কিন্তু বজাৰৰ পৰাও কিনি অনা নাই মানে ঘৰৰ কাল যিহেতু বজাৰৰ বিলাকান মানে গেছ দিয়া, নিজৰ ঘৰৰ বস্তু যিহেতু লাহে লাহে পকিব লাহে লাহে। খাম আৰু ইমান ক'লে।
কঠলটো কেনেকে কেনেকে খাব পাৰি কওকচোন, তিনটা কামত লাগে নহয় কঠলটো। কঠালৰ গছ গছ গছটোও লাগে বা কঠলটোও লাগে।
অ। কি কি কামত লাগে মই ইমান দূৰ কবা নোৱাৰো খাব জানো হি হি ইমান।
কিয় কঠলটো কি কেঁচাতে চব চবজি বনাই খাবা পাৰি?
অঁ বেচাটো সেইটো আহে অঁ সেইবিলা সেই সেইটোপা অঁ কি কি কামত লাগে বুলি কলে? প্ৰথমতে মানে মই ভাবিছো আৰু ক এই কামতকে মইটো মানে বহুত দূৰত কাৰণ এতিয়া তেতিয়া আহ কঁঠালৰ মুঠি আ কঁঠালৰ মুঠিটো মানে সেইটো তৰকাৰী হিচাপত খোৱা যায়, আৰু কঠাল পকী সেইটো সে সেইটো পকিলেটো আৰু খাৱাই যায় তাৰে ভিতৰৰ যিটো গুটিটো থাকে তাক ত মানে আঞ্জা আঞ্জাত আঞ্জাত দি কিনো দালিৰ আ দি কেনিও খাব পাৰি, তাৰপিছত চাহ চবজিটো কাটি পেলাই দিব পাৰি এনে তেনে খাব পাৰি সেইবিলাক আৰু। কিন্তু আৰু আ ন কঠালৰ পাত। তো আহ ন চাগল চাগল অ।